হেল্ল' অ
কওক
শুনিছে নাই
অ শুনি আছো
অ
শুনি আছো
অ অ তাকে মইছো শুনিছে নে নাই বোলো এবাৰ ৰিং হৈ কাটি গৈছে যে
অ কাট খাই গ'ল মই মানে এই কামত বিজি হৈ আছিলো যে কামত বিজি মানে মই এইফালে মোৰ লগৰ এজনী ঘৰলে আহিলো আজি
অ মানে আপুনি ফুৰিয়ে থাকে আৰু
আ মই ফুৰিয়ে থাকো মোৰ ফুৰাই কাম ঘৰত কাম নাই যে লগৰ এজনী ঘৰলৈ আহিলো এ ঘৰতনো কি কৰিম সদায় সদায় ঘৰত সোমাই থাকো
বোৱাৰী আছে? ন',
বোৱাৰী আছে। বোৱাৰীয়ে কৰিব মই ঘূৰি ফুৰো মোৰ কাম নাই আৰু। এতিয়া আমাৰ বৃদ্ধ বয়স। ঘূৰি ফ ঘূৰি ফুৰা টাইম। লগৰজনীয়ে মাতি আছিলে। হ',
অ', বৃদ্ধ হলেই।
বৃদ্ধ হ'লো আৰু বোৱাৰী দেখিলো যে যে বৃধ আৰু এতিয়া, বিিত বয়সত ইফালে পেলাই ঘূৰাাৰ টাইম আৰু।
তাকেহে।
কেইটান কেইদিনমানৰ পাছত আকৌ উম,
অ', নাাটতি দেখিলে ঘূৰা যোৱা যাব।
তাকেতো আকৌ নাতি থাকিলা নাতি ঘৰে-ঘৰে লৈ পেলাই ফুৰিব লাগিব নহয়।
অ',
ইঘৰে-সিঘৰে সোতালত গৈ-গৈ নাতি গই কৰিব লাগিবত
উ', মালে এনছ দ,
অ',
আপোনালোকৰ সময়ো আছে। মানুহো আছে আমাৰ সময়ো নাই মানুহও নাই। সময় যিকন থাকে সেইকণো বোলে ক'বালৈ যাম বুলি ক'লেও মানে নহয়গে। মোৰ সময় হলে ধৰক কাৰোবাৰ নহয় ন, কোনোবা বিজি থাকে।
উম, নাই
আকৌ আজিকালি এই টাউনীয়া এইবিলাকত মানে আমাৰ আমি য'ত থাকো তেনেকুৱা জেগাত বেয়া মানে চব ব্যস্ততে থাকে যে গ'লে কথা কথা এটা পাতিবলৈ মানুহৰ সময় নাথাকে।
সেইটোৱে
সেইকাৰণে ভাল নালাগে আৰু এনে গৈ ভূতকচি বহা বহি থাকিবলৈ কি দৰকাৰ।
আজিকালি আকৌ বহি থাকিলে‌ মুবাইলটোহে টিপি থাকে মানুহে।
অ', ইমান বেয়া পাম মই সেইটো। কাৰোবাৰ ঘৰলৈ গ'লেও মোবাইল টিপি থাকিব সেইদিনা আমাৰ মামীহঁত আহিছিলে আমাৰ অ', মাহী ছোৱালীজনীও আহিছিলে তাই একে গালিয় দিলে। কৈছে, গোটেই মুখাই কথা পাতি আছো, ‌ আপুনি বোলে কিহৰ বোলে ম'বাইলডালত লাগি আছে বোলে। ত', মই কি কৰিম? কথা নকয় আমাৰ মাজত ভাগ দিলেই হ'ল।
অহ।
ত', তোহতে বোলে প়ঢ়া শুনা কথা পাতি আছ আমি কিয় ক, আমিঢ়া শুনা পোৱালিয়ে পঢ়া শুনা কথাাতিছো তাকে শুনি থাকিলে হ'ল ন কি বোলে ঘৰত ওপৰতো মোবাইল চাই থাকে বোলে। ঠিকছে গালি পাৰিলে।
উম, হুম।
মই যে পাৰিছোও যে, মই আকৌ নোৱাৰো যে গালি পাৰিবলৈ। কবও নোৱাৰো একো কিয়নো মোবাইলডাল চাই চ কথাকে পাতা বুলি ক'বও নোৱাৰোঁ।
তাকে। মই ৰাতিপুৱাৰ পৰা ভাবি আছো কলৈ যাম কলে যাম তাৰিছত লগৰজনীয়ে ফোন কৰিলে। এপাক ওলাই আহা বুলি কলে তাৰপাছত মোকচো আৰ এ, য, গৈ আছো তাৰপিছত ওলাই আহি। ভাত পানী বনাব নালাগে আৰু
অহ।
লগৰজনী ঘৰতে ভাত পানী খাই, ‌ আবেলি গুচি যাম টাউনৰ ফালে যাম তাৰমানে এপাক।
অ', অ,।
তাহঁতৰ ফালে ফুৰিবলৈ যোৱা কথা আছে। তাত যাম কিবা বলে তাই বজাৰ কৰিব বজাৰ কৰিব বজাৰ কৰিবলৈ এ লাইছে হা
মোৰ সাহই নাই খোজকাঢ়ি বোলে ক'বলৈ যাওঁ।
নাই খোজকাঢ়িবলৈ খোজকাঢ়িবলৈ না নহয় উম ৰাস্তা ৰখিলে টমটমত কি হয়ৰ আৰু টমটমত গুচি যাম।
মই ঠাণ্ডা দিনত যাওঁ অকন ওলাই এ গৰম দিনত বাপ বাইক নহলে ক'তো নাযাওঁ অ', বাইকত যাম নহ'লে গাড়ীত যাম।
অ'। আমাৰ মই অকলেই যাওঁ। উম।
বেয়া আহে এতিয়া মানে কোৰবালৈ কোনফালে যাবলৈ হ'লেও মানে মন নাযায় যাবলৈ।
উম।
গাড়ী খনলৈলে মন যাব গাড়ীখনকে এ যাওঁ দে।
উম।
এ, কন কেলে খোজকাঢ়ি যাওঁ, বাইকখনতে যাওঁ টমটমক পইচা কেইটা কেলে দিওঁ নো। আমাৰ আকৌ অকমান ওলাই যাব লাগে মানে।
অ', অ। সেইকাৰণে, আমাৰ এতিয়া ওলাই গ'লে ৰাস্তা মুখতে হম!
অকমান ওলাই আহি টমটম পাই তেনেকুৱা অকমান লৈ যাব লাগে, মানে আমাৰ এইফালে ৰাস্তা নাই ৰা ৰাস্তা নাই।
অ', অ'।
সেইকাৰণে টমটম নাহে, আহিলেও অপোনাৰ এ, যাবৰ সময়ত অকণ দিগদাৰ পাওঁ মানে আৰু গৰম দিনত মোৰ বেছি দিগদাৰ। অশান্তি পাওঁ মই গৰমত।
উম।
সেইকাৰণে মানুহৰ ঘৰলে নাযাওঁ গৰম, ভালে আপোনালোকৰ অ', তা কে ভালে আপোনালোকৰ।
ওলাই গৈয়ে কি গাড়ীখন পাম, গাড়ীখন লৈ টমটমখন ল'লে আৰু কিহৰ আৰু একবা মই গ'লেও মানে আজিকালি টেম্পুত নাযাওঁ, টম- টেম্পুডাল উঠিবলৈ বেয়া পাওঁ মই। মানুহ যে হেঁচা থেপি হয়, যে আকৌ ৰখি, ৰখি যায় সেইকাৰণে টমটমতে যাওঁ আৰু। বেয়া পাও মই।
মইতো ইয়াতটো আমাৰ হেৰি, এইফালে আমি মন্দিৰলৈ যাওঁ যে
উম।
ঘাটৰ মন্দিৰলে
অ'।
তাৰপিছত এই বিশ্বনাথ মন্দিৰলৈ যাওঁ তেতিয়া সেই মানে কেতিয়াবা মানে কেতিয়াবা মানে আৰু সিদিনাখন মাজতে গৈছিলোঁ ইলেকচনৰ আগতে
অ'।
গাড়ীৰখনত একেবাৰে ৰাতি দি মোৰ মানে কিবা ঘিন লাগি যায়গে, কোন বহে, কোনে কি কৰে
সেইটোৱে। এ, টাউনৰ চাইদে যাবলে ভাল। আমাৰ এতিয়া টাউনৰ চাইডে ওলাই যাবলে হ'লে হেৰি আবেলি
মই অকণমান বেছি
এতিয়া দিনটো সিহঁতৰ ঘৰতে থাকিম, আবেলি সময়ত ওলাই যাম টাউনলৈ।
তাহঁত তাই কিবা বজাৰ চজাৰ কৰিব, তাৰপিছত বজাৰ চজাৰ কৰিলে মোকো কিবা কিবি দিয়ে নেকি?
সুবিধা
মোক, মোক বোলো কিবা কিবি দিয়ে নেকি কিনি পেলাই সেইকাৰণে লগতে যাম বজাৰলে।
তাই ? হা'? হা' হা'। তাকে কিবা কিবি কিনি দিয়ে যদি লৈ আনিম আৰু মই নিজে নিক কিনো, তাই তাইৰ লগত যাম যেতিয়া।
খাৰু
মণি খাৰু দিয়ে নেকি কিনি পেলাই?
অ', নেলপলিছ! আকৌ মেহেন্দীটোও লাগিব নহয় ভাওনা বুলি।
চব লৈ আনিম আৰু।
উম, চব লৈ ল'ব ভাত কি বনাইছে খোৱাবলে আলহীক?
ভাত মাছ আনিছে।
উ
তাৰপিছত আকৌ এতিয়া লগৰজনীৰ হাজবেণ্ডে বজাৰৰ পৰা আহিছে মাছ আনিছে।
তাৰ পিছত আকৌ কিবা বোলে হেৰি বনাব মাংস বনাব। হৈ যাব মাছটো মই ইমান ভাল নাপাৱে বাৰু মাংসটোৱে খাম।
কি বনাব?
মাছটো খাই নে ভাল নাপাওঁ মই, অ'। টেঙা দি বনাবলৈ দিম, অকমান তাকে খাম টেঙাকে। মই ব্ৰইলাৰ টুকুৰা কেইটা ভাল পাওঁ। উম, উম।
আমি আকৌ
সেইকেটাহে ভাল পাওঁ।
আমাৰ ইহঁত যে খাই, আমি দু দুটাই নাখাওঁতো। দুটাই খায় মানে তেনেকুৱা, পোৱালি দুইটাই খায়।
চব চলি যায়।
আমি নাখাওঁ, আমাৰ আকৌ চব নজলে এতিয়া চালনী মাছ নচলে।
উম।
চালনী মাছ ব্ৰইলাৰ আমি নাখাওঁ মানে। এই সৰু সৰু মাছ
এ
সৰু মাছ বেছি ভাল আকৌ বাপেককো মানে মানা কৰি থৈছে যে ডাঙৰ মাছ খাব
অ', অ', অ'।
আলহী আহিলে ডাঙৰ মাছটো অনা হয় আৰু।
উম। মাছটো মা মাছটো মানে নচলে মানে আমাৰ, আ পৃথিৱীত খাবলৈ আহিছোঁ এতিয়া চব খাই যাম। খাবলৈ ঘূৰিবলৈ চব কৰিবলৈ আহিছোঁ। মাছ নাখায় সি একো মাছেই নাখায়।
অ'।
তাৰ কাৰণে মাছ আনিলে লছ হয়।
আমাৰতোও নাখায় আমাৰ দৰেই নাখায়। মাছ তাছ আমাৰতো তেনেকুৱাই, বা কি হ'ল বেছি আমাৰ খাদ্য একেই যে।
তাকেতো।
নাম জানো এ, ছোৱালীৰ তোমাৰ সৈতে একে চোৱা বুলি।
অ'।
আলু ভাজি, আলু পিটিকা, দালি, ভাত।
অ' সেইয়াই।
অ' তাৰপৰা আছাৰ আকৌ সেই দোকানত মই অত' দম হৈ আছে আ আছাৰ একো
অ'।
আচাৰ নাখায় কঁঠালৰ আচাৰতো
উম।
দোকানত কিনিলে একেই হৈ গ'ল
উম।
এতিয়া অকমান নিদিবা আৰু মানুহ আহিলে। কম আছে ন মোৰ ঠিকেই হ'ল নায়েই লৰালে সেই মানুহ আহোতে আমাৰ ঘৰৰ মানুহ খিনি আহিলে তেতিয়াও উলিয়াই দিলো। চেছ হৈ গলকে।
অ'।
আকৌ নেক্স বছৰহে
উম, তাৰে সতে অকমান থৈ দিব পাৰিলে হয়। এইবাৰ নতুনকৈ বনালে আচাৰ অকণমান অকমান দিম। পঠিয়াব।
তাকে দিম কাৰ হাতত? দিবলৈও মানুহ লাগিব নহয়।
এ আমাৰ ল'ৰাক পঠিয়াই দিম, ল'ৰাক পঠিয়াই দিম।
অ', অ'। মই আকৌ আজি অলপ জলকীয়া ধুইছো হে, অ' পঠাই দিব। মই আজি অলপ জলকিয়াত ধুইছো আচাৰ বনাবলৈ এই তাইক হেৰি কৰিবলাগিব দিব লাগিব যে।
উম।
তাই লৈ যাবলৈ লাগিব যে সেইকাৰণে মোক চ অলপ জলকীয়া ধুই। থৈ দিছো সন্ধিয়ালৈ বনাই থম বোলো এবটল।
উম।
সেইবিলাকে কৰি থাকো মানে আচাৰ ঠাচাৰ বনাই কিবা কিবি কৰি থাকো।
জলকীয়াটোত হেৰি সৰিয়হ দিব লাগে সৰিয়হটো দিলে ভাল লাগে।
অ', অ', সৰিয়হ দিব লাগে। নহয় এতিয়া মানে আমাক জলকীয়া টো লাগে অ বহুত জলকীয়া লাগে। আমাক এতিয়া আপোনাৰ জলকীয়া খিনিও বাপেকে এক কেজি আনিলে। আকৌ আগৰো আছিলে অলপ চ আগৰ চা খুৰি ধুনীয়াকে ভাল হৈ আছে ইয়াৰ পৰাও অলপ দি শুই পেলাই বোলো পানীতো যাওঁ তাৰপিছত সন্ধিয়ালে বোলো বনাম আৰু তাই যাবদে পেংগেছত কি দিব কি নিদিব খাবলৈ ঠিক নাই নহ। ভাতৰ আচাৰ অকণ হলে খাব পাৰি।
মানে ঘৰৰ আচাৰটো খাই ভাল লাগে ঘৰত বনাই।
অ', কিনাটো আমাৰ নাখায় কিনা।
মই কিনাটো ভাল নাপাওঁ খাই, ঘৰৰতো ভাল পাওঁ উম।
মই ইয়াত বনাও, ঘৰলৈও দি দিও। দি পঠাও মা মই গলেও লৈ যাওঁ ভতিজাটোৱে ভাল পায় আকৌ মা মাহত আহিলে কেতিয়াবা দি পঠাও।
উম।
মানে?
এতিয়া, এইবাৰ আচাৰ-আচাৰ বনালে খালি সৰহকৈ বনাব। মোলৈ হেৰি, বেলেগে বটল এটাত ভৰাই থৈ দিব।
বাৰু? এইবাৰ আম বনাব নোৱাৰিলো বেমাৰৰ কাৰণে।
উম।
আছে বাৰু আমৰ আচাৰ, এই বছৰ যোৱা বছৰ নবনালো এইবছৰ বনাম এইখিনি শেষ হোৱাই নাই থাকক এইবছৰ নবনাও।
উম।
অহা বছৰলৈ বনাম এই বছৰ আকৌ সেই বেমাৰৰ পৰা উঠাই নাই আৰু।
উম
এমাহ বেমাৰে গেলো, ৰিজাল্ট দিয়াত পাছদিনাখনৰ পৰাই ডায়েৰিয়া আৰম্ভ।
উম উম
এতিয়া ভাল হৈছেহে মইচোন বা এতিয়া গ'ল আৰু আমৰ চিজন, বনাব নাপালো আৰু আমৰ জেলি। কণনে বোলো, আছাৰ অকনে।
মোৰ লগৰজনীয়ে বনাইছিলে আমৰ আচাৰ, মোক দিলে অলপ। তাৰপিছত আমাৰ ভণ্টিয়ে বনালে জলফাই আচাৰ তাই দিলে অলপ তাইও বনাই। থাকে যে তাৰ পিছত মই নিজে বনোৱা নাই আৰু। বৈয়ামত ভৰাই থৈ দিছো বেলেগৰ খিনিকে বনাই থৈ দিছে অকণ অকন খাই আছো তাকে।
অহ‌, হ, মোক সেই বিজ জলকীয়া